ফালে
হেল্ল'।
হেল্ল'।
হেল্ল'।
অ', হেল্ল'।
অ', শুনিছা, মাতটোৱে শুনা
অ', শুনিছো মই দেখোন তোমাৰ ধুনীয়াকে শুনি আছোঁ।
অ', মই শুনা নাছিলো বাৰু।
অ', অ', এইয়া ভাত খাই আহিলোঁ বিচনালে।
কিবা বিচনা লাগ আহিল মই ভাত বনাইহে আছোঁ।
কি বনালা?
কনীৰ আঞ্জা বনাইছো আৰু ভাত কেৰেলা ভাজিছো আৰু ভাত।
অ'।
আজি আৰু এইকেইদিন আকৌ মাছ মাংস আনাই সেইদিনা বহুত খালোঁ মা মাংস। দিনে ৰাতিয়ে। ৰুটিৰ লগত ভাতৰ লগত বহুত খালোঁ, সেইকাৰণে আৰু মাংস চাংস খানা আজি গৰমো বহুত।
অ', বহুত গৰম আজি।
উম, তাৰপিছতে এতিয়া মই ভাতটো বনাই হ হৈছে আৰু ভাতটো বনাই হোৱাৰ পিছত অকমান চুলিত তেল লগাম।
অ লগালা?
নাই নাই লগাম হে।
অ আচ্ছা আচ্ছা।
লগাম ৰাতি লগাই থম, ৰাতিপুৱা ধুম তাৰমানে আজি হেড সেনা কৰিছিলো ন সেনা কৰাৰ দিনা মই ৰাতিহে লগাও।
উম উম
তাৰপিছত সেয়া কৰো। তুমি কিবা নাইট ক্ৰীম লগাবা।
নাই নাই একো নাইট ক্ৰীম নাই দেই মোৰ, মই জাষ্ট ৰাতিপুৱা অ গা চা ধুই উঠি যি, এটা স্প্ৰে নিজ নিজে মই আহ সেয়া বনাই লওঁ ঘৰতে।
উম
নিজে তৈয়াৰ কৰি লওঁ গোলাপ জলত কেইটামান লং পেলাই থৈ দিওঁ।
উম
ত' সেইটো লঙৰ পানীটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল।
অহ
তাৰ পাছত আৰু সেইটো দি আহিয়ে গা ধুই আহিয়ে স্প্ৰে কৰোঁ। ডিঙি আৰু মুখত স্প্ৰে কৰি বা ছানস্ক্ৰীমটো লগাই থৈ দিওঁ।
উ মও চানস্ক্ৰিন লও। লও মই বি ভে এপ চি চি ৱেল চাইনচৰ ৰ মই ৱেল প্ৰডাক্ত বিলাক লগাও ন। ৱেল চাইঞ্চ টো বেলেগ বস্তু এইটো তোমাৰ মনত আছে অনুপমা বাইদেউ যে আছিলে।
অ অ
অনুপমা বাইদেৱে মোক মানে প্ৰথম। চিনাকি কৰাই দিছিলে লগত তেতিয়াৰ পৰা মই, আৰু বহুত ভাল আৰু মানে মোৰ একো চাইডফেক্ট নহয়।
অ আচ্ছা।
সেইটোৰে দেইলি। এ ডেইলি ক্ৰিম যোনটো ডেই ক্ৰিম সেইটো লগাও নাইট ক্ৰীম এটা, ছে সেইটো জেল বেচ হয় কিন্তু সেইটো মই কিনা নাই বাৰু, এবাৰ কিনিছিলো সেইটো জেল বেচ আৰু তোমাৰ ছেলফ কিৰিম যিটো সেইটো ফিফি ফিফটি হয়।
মোৰো এছ পি এফ ফিফটি এ দিয়া।
শুনিছা?
অঁ শুনিছোঁ মোৰো এছ পি এই ফিফটি এই। হেল্ল' অ মোৰো এছ পি এফ ফিফ টি হেল্ল' হেল্ল'
হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'?